অ 'শুনিছানে? অ', শুনি আছো মই এই এনে বহি আছিলো তুমি?
এনেই আছো কি কৰিবা আৰু
বাকি ভাত -পানী খালা?
ভাত -পানী খালো
কিহে খোৱা হ'ল আজি? মই খালোঁ অহ
আজি তোমাৰ মাছ আছিলে তাৰ পাছত দালি, আৰু পিটিকা আছিলে আলু সেয়ে। বতৰ কেনেকুৱা সেইফালে?
বতৰ তোমাৰ আজি বহুত গৰম কালিতকে। বহুত গৰম- বহুত গৰম।
এইফালে বৰষুণ।
তাকে। বাকী এ? ভাত- পানী তোমাৰ আজি এই মাংস আছিলে।
মাংস আছিলে নি?
এই গাহৰি -মাংস আনিলোগে দিনতে গৈ।
অহ, থিকে আছে মই খাব লাগিব ৰাতিলে অলপ।
অহ, তাকে খাবা -খাবা খাই থাকিব লাগে। আজি তাতে সেইফালে ব তৰ ঠাণ্ডা।
বতৰ ঠাণ্ডা তাকে গাহৰি খাও, নে হাঁহ খাও তাকে ভাবিছো।
অহ, হাঁহটো পাৰি।
নহ'লে তুমি এটা কাম কৰিব পাৰা
কি?
অলপমান ব্ৰইলাৰ কিনি আনি তাৰ লগত এটা ৰঙালাও কিনি আনা।
ভাত বনাই খাবলৈ
তাৰপিছত অনা মানে তুমি ফা প্ৰথমতে পাৰিলে ৰঙালাওটো বিচাৰা ব্ৰইলাৰটা আজি আনিব নালাগে যেতিয়া আমাৰ গুৱাহাটী নিচিনা ৰ'দ দিব
আহ
সেইদিনা দিনত বনাবা এই বি জলকীয়া পাঁচটামান দি পেলাই ৰঙালা ব্ৰইলাৰ মাংসই।
অ ঠিকেই আছে দেই সেইটো ভাল আইডিয়া।
তাকে কৈ চাবা সেইটো এদিন খাই চাবা একদম গা চা ঠাণ্ডা পৰি যায়।
লগত ভাত খোৱাৰ পিছত এ ৰঙালাও খোৱাৰ পিছত যে কঁঠাল খাব লাগে তেতিয়া আও ভাল।
অ বহুত ভাল সেইটো এইটো বহুত বহুত ভাল মানে এইটো
মানে গৰম দিনত যে কঁঠাল যে খাবৰি লগা ৰঙালাও লগত। থাকিব লাগে অ নালাগে ভাতৰ লগত ৰঙালাও। তাৰপিছত মানে ভাত লগৰ ৰঙালাও ভাজি লগতে দুপিচ মান কঁঠালৰ সেই লৈ ল'ব লাগে।
অঁ অ তাৰপিছত আকৌ চাহৰ লগতো কঁঠাল।
আহ শুবা আগতো কঁঠাল। শুই উঠিও কঁঠাল।
আয়ুসকাল তেনে চমু হব আৰু।
এ বেছি দীঘলেও ভাল নহয় যে বেছি দীঘলোও ভাল নহয় নহয়।
তাকে হে। তুমি গম পোৱা নে নোপোৱা এটা মানুহ যে আজি মানে তোমাৰ বিজ্ঞান প্ৰযুক্তিয়ে কোৱা মতে ষাঠি বছৰহে মানে এটা মানুহৰ সেই গড়ৰ বয়স। গম পোৱা নোপোৱা।
উহু
গড় বয়স সঁচাকে তোমাৰ হেই দুহেজাৰ বিছ চনৰ মানে যিটো যে হু ৱৰ্ল্ড হেল্থ। মানে গম পাইছানে সেই মানে এভাই গড় মানে গড় বয়স মানে প্ৰতি
গম পাইছো গম পাইছো অ।
ষাঠি বছৰ আজিকালি আগতে এশ বছৰ আছিলে।
আজিকালি আজিকালি ষাঠি বছৰ মানে অ।
তুমি ভাবাচোন আমাৰ এতিয়া তোমাৰে যেনিবা ধৰি লল তেইশটা বছৰ হ'ল জন্মৰ পৰা।
অঁ
বহুত খুব বেছি জীয়াই থাকিলা যেনিবা ধৰি লও তোমাৰ বিছটা বছৰ। হৈছে। তুমি যেনিবা আৰু খুব বেছি সত্তৰ বছৰলৈকে জীয়াই থাকিলা যেনিবা তোমাৰ ওচৰত যেনিবা আৰু পঞ্চাছ বছৰ হাতত আছে
উম পঞ্চাছ বছৰ হাতত আছে উম
অঁ তোমাৰ ওচৰত যে পঞ্চাছবছৰটা হাতত আছে মই ধৰিছোঁ ত এই প্ৰতিটো পঞ্চাশ বছৰত এবাৰ গে এবছৰত এবাৰ কে তুমি মানে বন্ধ পাবা গৰমৰ বন্ধ, ঠাণ্ডা বন্ধ কিবাএটা এটা বুলি মানে তুমি ছুটি পাবা চাকৰি কৰি থাকিলোঁ
গম পাইছো গম পাইছো
তুমি এবাকে ফুৰিবলৈ গ'লো
অ
তুমি আৰু পঞ্চাশ বা পঞ্চাশটা জেগাতে ফুৰিবলে পাবা গম পাইছা নাই
সচাকে পঞ্চাশ বাৰ পাম
আৰু পঞ্চাশ বা আৰু পঞ্চাছটা জেগা হে
চাওঁতে যাব দেখোন
পৃথিৱীত থকা গোটেইকেইখন দেশো এবাৰ এবাৰে ভ্ৰমণ কৰো বুলি ক'লে তোমাৰ এইটো জীৱনত
উম নহব নহব গোটেই পৃথিৱীখন যদি ঘূৰোবুলি ভাবে ডেইলি সদায় ঘূৰিব লাগিব
সদায় ঘূৰিব লাগিব
তাকো সদায় সম্ভৱ নহয় এঠাইৰ পৰা এঠাই যাবলৈ সদায় সম্ভৱ নহয়
তাকেহে তোমাৰ
ইয়াৰপা আমাৰ ভাৰতৰ পৰা তুমি বেলেগ জেগাত যাব দেখোন এদিনতকে বেছি লাগিব
তাকে সাতসাগৰ তেৰ নদীতটো পাৰ হৈ লব লাগিব তাৰ পিছতহে বেলেগ কথা ভাবিব লাগিব
সেইটো হিচাপত আকৌ খৰচ কৰিবলৈ জেপত থাকিবও লাগিব নহয়
অ তুমি যদি জীৱনটো জন্ম পাই যদি ঘূৰিয়ে ফুৰা
তাকেতো
বোলে তুমি যাক দিম বুলি সুধিছা
উম
পঞ্চাছ বছৰ আছে
অ
বিশ বছৰ হলে তুমি পইচা ঘ পঁচিছটা কৰিব
অহ সেইটোৱে
বহুত বহুত কম সময় আছে গম পাইছা নাই আমা ওচৰত
নাই নাই নাই বেছি সময় নাই গম পাইছো উম
সাজু হব হল ৰণলে যাবলে হা
সাজু মানে সাজু মানে মই সাজুৱে আছো আৱ কাপোৰ কানি পিন্ধিলে হ'ল কাপোৰ কানি পিন্ধিলে হ'ল বোলো সাজুৱে আছো মই
কি কৈছা
হা
কি
আজিও অলপ যাবা নেকি গুচিযোৱা নেকি তুমি
এ গুচি যাম সাজু আছো পিন্ধিলে হ'ল কাপোৰ
অঁ
কি কৰি আছিলা তুমি?
বেছি ঘূৰিবলে নাই আৰু পঞ্চাছবাৰ ঘূৰিবলে
সেইকাৰণে অলপ চলপ ঘূৰিয়ে ফুৰিছো কালিৰ পৰা ঘূৰা আৰম্ভ কৰিছো আৰু
অহঁ সেই অকমান ধুৰি আহিল লাগে
কালিৰ পৰা অলপ কালি কালিৰ পৰা ষ্টাৰ্ট কৰিছো আৰু ঘোৱা কালি সেই কাৰণে অলপ ঘূৰিলোগে এ কালিৰ পৰা আৰম্ভ কৰিছো মানে বুজি পাইছো ন এতিয়া কম সময় আছে হাতত
তাকে তাকে আজিও যাবা এপাক নহবা
এ বততো চাই যাবলৈ মন যোৱা নাইচোন
হয় নেকি বতৰটো আকৌ আমাৰ ইয়াত আকৌ যিটো ৰ'দ তুমি ওলাব নোৱাৰা তেনেকুৱা ৰ'দ
সেইটো ৰদত ভাল লাগিছিলে আৰু
তাকে মই তোমাৰ এই গুৱাহাটী গাঁৱত সবতে গছ ৰুওঁ বুলিয়ে ভাবিছো নি
ৰুই দিয়া ৰুই দিয়া ভাল তুমি বহুত আশীৰ্বাদ পাবা গম পোৱা নাই ভৱি ভৱিষ্যতে তোমাৰ মূৰ্তি চূৰ্তি হ'ব তাত
তাকে ইয়াত আকৌ গৰু ছাগলীকেইটা যিটো ভোকত আছে একেবাৰতে খাব গোটেইজোপা ডালে চালে ছোবাব
জঁপিয়াই জঁপিয়াই খাব
হে
জঁপিয়াই জঁপিয়াই চোবাব বোলো।
তাকে ইয়াত থকা গৰু ছাগলী কেইটা ক'তনো ঘাঁহ খাবলৈ পায় এই ফল মূল দোকানৰ পৰা পেলাই। দিয়া পৰঠা
উম
কোনে কি পেলাই দিয়ে ডাষ্টবিন সেইবোৰ
সঁচাকে দেই তাক গৰু চৰু বোৰ যে
অ সিহঁতি আৰু
তাত মই গৰু বহুত ভাগ্যতহে দেখো।
তেওঁ আছে আৰু গুৱ মালিক ন মানে গৃহস্থ নাই কিন্তু গোৱাল ধেই আছে আকৌ
ঘুৰি ফুৰা আছে অ
এনে মন্দিৰত দান দিয়া গ'ল
অ
তেনেকুৱা এটাই বহুত আছে আকৌ।
আছে আছে অ দেখিছো মই কিন্তু তুমি চব সময় নেদেখা আক শুনিছা নাই কৰিছেনে
যদি অকণমান জোৰত যদি বাই
কি কৈছা
গম পাইছা
কি কৈছা কি কৈছা নাই শুনা অই পাঞ্জল
শুনিছা অ শুনিছো শুনিছো এই বোলো
অ কি কৈছিলা।
গৰুৱে থাকে।
সঁচাকে।
তুমি যদি বাইকখন যোৱত চলোৱা মানুহ এটা নুখুন্দিয়ালে গৰু এটা হ'লেও খুন্দিয়াবা।
অ অ
তাকে
বাকী ভাত ভাত কিহে খালা। অই পাঞ্জল
ছানে অ শুনি আছো।
মাহত আছে আছে অ।
অ বাকী তুমি এইফালে অহা কথা কেতি। তিয়ালৈ ভাবি চাগে হ'ব বুলি।
আ অহা মাহৰ মাজত মানত হ'ব চাগে দেই। অহা মাহৰ মাজত হ'ব চাগে অহা মাহত।
হা।
আহি থকা মাহ আহি থকা মাহত জুলাইত। উম।
কে আহিব হ'লে আৰু গৈছিলা।
কি হয়। তাকে কি কি কাৰণে আহিলো তাকে ভাবি পোৱা নাই। বৰি আমনি লাগিছে পুৰা। আমনি।
তাকে। বাকী এতিয়া আজি ওলাই মেলি যোৱা নহ'ব নেকি।
ওলাই মেলি যাওঁ বুলি ভাবিছো কি কওঁ গম ভবা নাই মানে কি। এনেকে ইমান ওলাই মেলি নাযাও যে আজিকালি।
এ উলাই মেলি যা।
তেনেকে ওলাই মেলি ইমান যোৱা নাই।
অ যাবা অকণ অকণ ওলাই পেলাই নহবা মানুহটো। বগা হৈ যাবা গম পাইছে নাই বেছি ৰুমত সোমাই থাকিলে।
অকমান হওচোন বেছি কোওলাই আছ। অকণ বগা হ'বইলা।
ইয়াত আকৌ দেখি পেলাই আমি চিনি নাপাম নহয় পতককে।
পাবা পাবা থেত উম বস্তুবোৰ ল চব লৈ আহিবা নেকি। বস্তুবোৰ চব লৈ আহিব নাই।
জি সেইখিনি নিম কিন্তু তোমাৰ। এই থাকিব আৰু আলনাডাল বিচনাখন তেনেকে কিবা কিবি অলপ থাকিব।
উম।
সে তেনেকুৱা আৰু।
উম উম। আহিবা তেতিয়া লগ পাম লগ পাম নে তোৰ। এতিয়া বৰষুণ দিয়া নাই তেতিয়া বৰষুণটো কমিলে।
নাই দিয়া নি আমাৰ এইফালেতো আজি বৰষুণৰ নামেই লোৱা নাই অ না। হেও ভুলতো নাহেওঁ বাও।
নাই নাই ঠিক নাই ৰাতিলৈ আহিব পাৰে। ৰাতিলৈ আহি যাবও পাৰে ঠিক নাই মানে উম।
এ এফালে আমাৰ এইফালে পাহাৰীয়া ছাইড যে এ।
তাকে সেইফালেও চেইম কিন্তু সেইফালেও একেই চোন।
কিন্তু তেওঁ মানে আমাৰ এইফালৰ পাহাৰটোতকে আমাৰ সফালৰ কাষত যিটো পাহাৰ আছে তোমা। বাহ।
উম।
তাৰ পাৰ্থক্যও আছে বহুত।
আছে আছে অ এদ আ। তাতকে ইয়াত বেছি বৰষুণ দিয়ে।
অঁ আমাৰ এইফালে কাৰণ তোমাৰ ওচৰতে মানে সীমাতে লাগিয়ে আছে যে। পাহাৰাও পাহাৰ ৰাজ্য।
আৰু তাত বৰষুণ দিলে ভয়ে লাগেচোন বানপানীৰ সৃষ্টি হয়।
তাকে।